নাই একো কৰা নে আছোঁ তুমি
আছো মই এনেও ভাত খালা
হেল্লো তুমি খালা
খালো কিদি খালা
মই মাছদি খালো।
কোনে বনাইছিলে তুমি নে?
ময়ে বনাইছো।
আহ কি দি বনাইছিলা পাচলি দি নে পিয়াঁজ দি?
উম পাচলি দি বনাইছো আলু দি
অ' তুমি বনাব জানা?
জানো তুমি জানা নাই
হা
তুমি জানা
মানুহ অলপ অলপ ইমান নহয় আৰু তোমালোকৰ ঘৰত কোন কোন আছে
আমাৰ ঘৰতত মা আছে আ্পা আছে কাকা আছে বা আছে মই আছো মই সৰু আৰু
তুমি কি পঢ়ি আছা
মই এতিয়া নাৰ্চ পঢ়ি আছো
অ কিহল পঢি কিনে নাচ পঢ়িছা
ছেকড ফনেল দিলো এবাৰ এডমিশন লৈছো নাৰ্চত এতিয়া মানে পঢ়ি আছো আৰু এডমিশন ল এমাহ হৈ গ'ল তোমাৰ
শিকেছা নাই ক বাত প্ৰেছাৰ জোখা নাইবাৰ
অ শিকাইছে শিকিছো য অ শিকিছোঁ
তুমি সেউজীয়া শাক পাচলি খোৱাানে
হাও ইমান নহয় আৰু কেতিয়াবা কেতিয়াবা খাও
অ তোমালোকৰ খেতি কৰে
কৰে কৰে কৰে
অ কেনেকে কৰে জানা নেকি তুমি
জাল মানে হাল বায় প্ৰথমতে তাৰপিছত ব কা দিয়ে তাৰপিছত কঠিয়া মানে সিঁচে আৰু ধান সিঁচে তাৰ কঠীয়া অলপ অলপ মানে পুলি টাইপ হ'লেগে তেতিয়া ৰুই ৰুইয়ে তাৰপিছত সাৰ মাৰে। সেনেকৈ ইমান নাজানো আৰু। নাজানো মই, তুমি জানা?
মই জানো ৰুব কাৰণে, কিন্তু কাটিব নাজানো ৰুব জানো।
অ', মই আকৌ ইমান নাজানোৱে।
অ', তোমালোকৰ ঘৰত পুখুৰী আছে নে?
আছে পুখুৰী।
পুখুৰিত মাছ দিয়ে আৰু।
দিয়ে মাছ। ৰৌ মাছ দিয়ে। হেনেকেই শ'ল মাছ। বৰালি মাছ, এনেকে চিতল মাছ, এনেকে দিয়ে তাৰ পিছত পুখুৰী সিঁচিকেনে আকৌ বিচে-বেচে।
উম, অ'। শাক-পাচলি কৰে নে নকৰে?
শাক পাচলি কৰে। ঘৰতে।
অ', তুমি সহায় কৰি দিয়ানে?
সহায় কৰি দিওঁ মাহতৰ লগত, লাগি ভাগি দিওঁ আৰু।
পিছে তোমাৰ বা কিমানলৈ পঢ়িছিলে?
হা?
তোমাৰ বা কিহলে পঢ়িলে?
মাতটো অহা নাই।
তোমাৰ বা কিহলৈকে পঢ়িছিলে?
বা
উম
মোৰ বা হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছিলে, তাৰ বি এ পঢ়িছিলে পাছ বি এম তাৰ পিছত
অ। কাইলে। হেল্ল', হেল্ল'। তোমাৰ ঠাইত নেটৱৰ্ক পোৱা নাই।
মোৰ তাতো নেট আছেই দেখোন, নেটৱৰ্ক পাই আছে মোৰ তাত।
পোৱা নাই। অলপ ঘূৰি দিয়া তুমি।
সেইটো ফোৱা নাই এতিয়াাই গৈছে
হেল্ল'
এতিয়া গৈছে
চে কোৱা
অ কি কৈ আছিলা বা গৃহলৈ পঢহিছে
অঁ
বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰি বিয় পঢ়িছিলে তাৰছ আধা হ'ল ঘৰৰ পৰা বিয়া দি দিলে দুবছৰ মান নাই পতাই সি বাহিৰত থাকে বাহিৰত কাম কৰে বেংলৰত
তোমাৰ আব্বা কি কৰে
ি কৰে পকা মিস্ত্ৰী তোমাৰ বা
মোৰ আব্বায়ো মিস্তিয়ীয়ে কৰে
অঁ
এানে তুমি যে পঢ়ি আছা
অ
ম তোমালোকৰ প্ৰেক্টিকেলৰ কিবা শিক কৰাইছে নে নে মানে এতিয়ালৈ কৰোৱাই নাই
এতিয়ালৈ কৰোৱাই নাই
অ
কৰা বহে
এনে প্ৰেক্টিকেলৰ কাৰণে ক'ৰবা হস্পিিতেলত নিম বুলি কৈছে নে নে নাৰ্ছিং হোমত নিম বুলি কৈছে
হস্পিটেলত নিম বুলি কৈছে
অ
তোমালোকৰ
আমাকো সেয়াই কৈছে কি হস্পিৈ যাম তেতিয়া মানে ছমাহৰ কাৰণে আমাৰ ইটাৰটো থাকিব আৰু প্ৰেক্টিকেলৰ চ মহাহ বাশৰে চাৰ্টিফিকেট দিব সেই হস্পিিতেল খনৰ পৰা যত আমি প্ৰেক্টিকেল কৰিম তাৰ পৰাা াক যে চাৰ্টিফিকেট দিব তাৰ পাছত সেই চাৰ্টিফিকেট শুনে দি মানে তেতিয়া বাইড খিনি দি মে আমি কোনোবা হস্পিৰ পোষ্ট খালী হলে বাইড খিনি দিলে তেতিয়া পাম আৰু
অ আমাৰো এনেকুৱাই
তোমাৰ মা এনে কিবা কৰে নে এনে হাউচৱাইফে হয়
মা একো নকৰে হাউচৱাইফ তোমাৰ মা কৰে
আহ মোৰ মায়ু হাউচ ৱাইফে হয় আবাৰ কামত আৰু গোটেই ঘৰখন চলি আছে
অ আমাৰো এনেকুৱাই আমাৰ আব্বাৰো কৰে আৰু কাকাজও কৰে আৰু দুইজনে কৰে
অ ভালী তোমাৰ পঢ়াত নহলে দুই আব্বায়ও সহায় কৰে আৰু তোমাৰ কাকায়ও সহায় কৰে
অ কৰে
উম তেনেকুৱা ভাল আৰু সহায় কৰিব লাগে
অ তাতে মই সৰু যে আৰু বজনী বিয়া হৈ গ'ল ন মই এতিয়া পঢ়ি আছোঁ অ' ময়ে সৰু, তুমি?
মই ঘৰৰ ডাঙৰ, মোৰ তলত ভাইটি এটাহে আছে।
অ' ভাইটি কিহত পঢ়ি আছে?
ভাইটি এইবাৰ ক্লাছ ফাইভত পঢ়ি আছে, আমাৰ ঘৰৰ ওচৰৰ এখন স্কুল আছে, এল পি স্কুল। তাতে দিছো এতিয়া সৰু হৈ আছে। এতিয়া ন' দূৰ জাগাত দিবও নোৱাৰি।
অ'।
যেতিয়া ডাঙৰ হ'ব তেতিয়া ছিক্সৰ মানত দূৰ জেগাত দিম আৰু
অ', -অ'।
তোমালোকৰ ঘৰৰ ওচৰত এনে কিবা স্কুল আছে নে নাই?
আছে এখন এল পি স্কুল।
অহ। তাত যোৱা নে এনেই মাজে মাজা-মাজি।
যাও মাজে-মাজে কেতিয়া
অ' সেইখনতে তুমি পঢ়িছিলা আগত
অ' মই তাতে পঢ়িছো।
অ'।
আমাৰ কাকা বা চব মানে তাতে পঢ়িছে আৰু
ওচৰত থাকিলে সেইটোৱে ভাল পঢ়িবৰ কাৰণে, মই পঢ়া খনতে এতিয়া মোৰ ভাইটিও পঢ়ি আছে। আৰু মানে বাহি যিখিনি ছাৰ আৰু মেম আছে ন' বহুত ভাল মানে চিনা হলেও নিজৰ নিজৰ নিজৰ সন্তান যেনেদৰে আমাক মৰম কৰি পঢ়াইছিলে, আমাক যেনেকে পঢ়াইছিলে এতিয়া আমাৰ ভাইটিহতঁকো তেনেকেই পঢ়াইছে। আৰু মানে ৰান্ধনিৰ ভাল যে মানে পৰিষ্কাৰ, পৰিচ্ছন্নতাত বহুত ধুনীয়াকে বনাই মেলি খুৱায় কিন্তু আৰু আজিকালি পোৱালিয়েটো নাখায়েই।
অ' নেখায় আজিকালি
গুচি আহে ঘৰত খাই কিন্তু আমি আগতে বহুত খাইছো স্কুলৰ খানা ভাল পাওঁ আমি খাই।
ভাল লাগে খাই, চবে একেলগে।
অ' কিন্তু আজিকালি পোৱালি চব ঘৰত ম'বাইল চাই চাইহে খাই আজিকালি ইণ্টাৰনেৰ দিন না মোবাইল নহ'লে একোৱে কাম নাই সিহঁত। আজিকালি
উম' মোৰ বা ছোৱালীজনীও সেয়াই মোবাইল চাই চাইহে খায় ভাত
অ
ম'বাইল নহ'লে নাখায়
আহ সেইয়াই
আমাৰ দিনৰ আগতে এনেকুৱা নাছিল আছিলে
আমাৰ দিনত আৰু মবাইলে নাছিলে আৰু আমি মানে যি হয় লগ লগৰবোৰৰ লগত চব খেলা ধূলা লগৰবোৰৰ লগত কৰোঁ ফিল্ডত খেলোঁ তিল আছিলে আমাৰ ঘৰৰ ওচৰৰ তিলত গ কি
সবে নিজে নিজে ঘৰৰ ভিতৰতে থাকে
সেয়া আজিকালি আমি আগতে বহুত খেলিছো কৰ মানে দৌৰা দৌৰি খেলো নাই বা চেংগুটি খেলো বহুত খেল কিন্তু আজিালি আজালি লৰা ছোৱালীবোৰ মানে ম মোবাইলত কিবা খেেলিব সেইবোৰ গেমে আৰু মানে এনেকে ধূলি বাঢ়ি লৈ নি কেলে
অ লক্ষংগ নায়িকা হৈ গল
সিহঁতৰ নিজৰ নিজৰ নিজেৰ নিজে নিজৰ কামত ব্যস্ত হৈ যায় গল
আহ
তোমালোকৰ ঘৰত আচাৰ কৰে নে
কৰে আছাৰ আমৰ আচাৰ বগৰী আচাৰ জলফাৰী
তুমি কৰা নে মায়ে কৰে
মই নকৰোঁ মায়ে কয় কেতিয়াবা লাগি ভাগি দিওঁ আৰু
অ কেনেকে কৰে অাৰ আচাৰটো
হা
আমৰ আচাৰটো কেনেকে কৰে?
আমখিনি কাটি ৰ'দত দিব লাগে। নিদিলেও বা নিমখ পানী ভিজাই থৰিব লাগে।
অ।
মজি যোৱাৰ নিচিনা হ'লে ৰ'দত দিব লাগে উওলাই পেলাই তাৰ পিছত তেলত মছলা মচলা মানে সানি পেলাই তেলত গম কৰিব লাগে। ঠাণ্ডা হোৱাৰ পাছত আৰু টেমাত ভৰাই দিলেই হৈয়ে গ'ল আৰু, সেনেকেই বনাই আৰু, মই মানে ইমান নাজানো মায়ে বনাই যে। মই এইবিলাক ইমান নবনাওঁ। নাজান তুমি জানা?
ময় বনাওঁ।
উ।
মইয়ে বনাও প্ৰথম তুমি যেনেকে ক'লা নহয় তেনেকে আম খিনি কাট
আম
তিয়াই থৈ তাৰ পিছত যেতিয়া মজি যায়।
অঁ।
ম মজি যোৱা পাছত মানে তেতিয়া অলপমান
অ, সেনেকেই দিয়ে।
অ, চালনী দি-দি কিনে জেতিয়া পানীতটো সৰিলে যিমান-যিবোৰ মচলা থাকে ন সেইবোৰ মচলা দি কিনে ভাল পা হেল্ল' শুনাচোন। হ'ব দিয়া মই এতিয়া অলপ কাম কৰো তোমাক মই অলপ পাছত ফোন কৰিম দিয়া।
অ', হ'ব দিয়া। উম।